নমস্কাৰ।
নমস্কাৰ নমস্কাৰ, কি কৰিছে?
ঠিক এ মই এনেই গৰমতে গছৰ তলত বহি আছো হাঁ।
খানা পিনা খালা নাই?
খানা পিনাই খালো খালো, তুমি?
খালো খালো, হেৰি মই কথা এটাৰ কাৰণেহে ফোন কৰিলো মানে।
কোৱাচোন কোৱা।
এই মানে এই তোমালোকে এনেই চিলিঙি লগৰ কাম জানা নেকি?
চিলিঙি মানে লগাওঁ বাৰু দে, মই কণ্টেক্ট ৰাখোঁ মানে চিলিঙি। ম মোৰ মোৰ আই ড কাৰ্ডটা মোৰ আই ডি কাৰ্ডো আছে বাৰু মই তোমাক দি দিম বাৰু ফটোখন।
তাকে মানে কাম এটা আছিলে তাৰ। অ' মানে এখন স্কুলত মানে পল চেলিঙ লগাব লাগিছিল।
এটা তই এটা ৰুমত লগাপবা নেকি? আহ, ৰুম বিলাক কিমান ডাঙৰ ডাঙৰ? মানে ৰ ৰুম বিলাক কিমান ডাঙৰ ডাঙৰ?
ৰুম বিলাক, ওঠৰ বা বাৰকে ডাঙৰ ডাঙৰ।
অ'।
এনেকুৱা মানে।
অ' তোমাৰ বাজেটটো আহিব, এটা ৰুমত তোমাৰ কম বিছ হেজাৰ পঁচিছ হেজাৰমান পৰিব।
অ'।
বাকী তোমাৰ, শতাৰ শতাৰ ম তুমি ধ
মই কামটো মানে কৰি আছিলো, কনট্ৰেক্টাৰ কেইটামান লাগিছিলে হে মানে।
আহ। বাকী মই এনেকুৱা পেণ্ডেল চেডেলো হেৰি কৰো, হা?
পচলে এনে গোটাই দিব পাৰিবা নে?
পোৱালি মানে তুমি মোক কন্টেক্টটো দি দিয়া। মই তোমাৰ পোৱালি পঠায় দিম, তোমাৰ ঘৰত লগায় দিব, তুমি মানে পেমেণ্টতো কৰি দিলে
মোৰ ঘৰত নহয় মানে স্কুল এখনৰ কণ্টেক্ট এইটো।
অ' স্কুলৰ নেকি?
উম, সেইটো কাৰণে আমাক কৈ আছো।
অ' দিয়া তুমি মোক, তুমি মোক হেৰি কৰিলেই হ'ল। মোক ক ত তাৰ ফোন নম্বৰটো চছেভ কৰিব লাগিব হা।
উম ছেভ কৰি ৰাখিবা, ছেভ কৰি ৰাখিবা।
উম।
আৰু এনে হেৰি বিজনেচ চিজনেচ কিবা কিবি কৰা নেকি?
বিজনেজ তোমাৰ মোৰ গাহৰি আছে, তোমাৰ পত্ৰিছটা মান আছে গাহৰি।
উম।
তোমাৰ, তাৰপিছতৰ মুৰ্গী ফাৰ্ম চাৰি পাঁচখন আছে।
অ' এনে জানা কন্টেক্টটো ক'ত পালোৱা? অ' মোৰ মানে হোটেল আছিলে মোৰ পৰায় লব পাৰিলা হয়।
অ'। হ'ব বাৰ দে, মোৰ দানা বেছি হলে ভালে হে।
হয়।
দানাটো বালে অলপ কমিছে, মে গাহৰিৰ বিলাক বেছি বাঢ়ি গৈছে না।
অ' দুসপ্তাহত চাই এনেই কিমানকে লয়? মানে চাৰিশকে দি দিওঁ মানে।
অ'।
দুসপ্তাহত চাৰিশকে দিওঁ মানে, বা তুমি চৈধ্যয় দিন লব পাৰিবা।
অ'।
খানা ওলাই ভালে খিনি খানা ওলাই এদিনত।
অ', অ'।
চেল বহুত হয়তো।
আচ্ছা।
তুমি এদিন এনেই নি চাবওঁ পাৰা।
অ', অ' ঠিক আছে সেইটো, শুনাচোন হেৰি বাকী তোমাৰ হেৰি এইবিলাক তোমাৰ একুৱা গৱৰ ফাৰ্ম হেৰিছে নাই বিজনেচ চিজনেচ?
মোৰ মানে হোটেলৰ বিজনেচটোৱে আছে।
হোটেল?
অঁ।
মোৰ লগত এই গাহৰি বিজনেচ কৰিবা নেকি?
পাৰি।
তুমি কেইটামান গাহৰি আনি দিয়া, মইও কেইামান পোহো, মোৰ কেইতা আছেই বাৰু বত্ৰিছটা গাহৰি।
অ' পানী চানী সুবিধা সুবিধা আছে নাই?
এই ধুনীয়া তোমাৰ চাৰি কাষত পুৰা কাৰেণ্ট লগাই থৈ দিয়া আছে।
অ' এই পানী চানীৰ সুবিধাটো মানে হ'লে ভাল মানে এনেই গাহৰি স্মেলটো বহুততো।
সেইতোৱেটো, অ' তোমাৰ
পানী চানী নাথাকিলে মানে ইমান ভাল নালাগে মানে।
অ'।
তাকে মানে।
সেইতোৱেটো।
এনেই তুমি পঢ়া শুনা এতিযা কিমান কৰিলা?
মই তোমাৰ এতিয়া পঢ়াই এৰিলোতো, এ এৰা তোমাৰ একবছৰ মানেই হ'ল।
অ'।
হে'
এনেই ফিউচৰা কি কৰিম বুলি ভ ভাবিছা?
ফিউচাৰতো মই
ইয়েছ।
অ কি বিছদ মানে তোমাৰ বিছদ চলি আছে ঘতে
অঁ।
ফিউচাৰত মানে এয়াই কৰিম আৰু বেলেগ নকৰো।
উম, উম ভালেই দিয়া ভালেই ভাবিছা। খালি খালি ভালকৈ কৰিবা আৰু।
অ' ঠিক আছে। তুমি এটা কাম কৰা নহ'লে মোৰ মুৰ্গী ফাৰ্মখন তুমি চলাই দিয়া।
তোমাৰ মুৰ্গীৰ ফাৰ্মো আছে নেকি?
এ মোৰ ঢেৰ বিজনেচ।
অ'।
তোমাৰ মুৰ্গী আছে, তাৰপিছত জাৰ্চি গৰু পঁচিশ জনী আছে
অঁ।
শুনি পেলাই লাইক কৰি দিয়া।
মুৰ্গী ফাৰ্মখন মোক দিব পাৰিবা পাৰ ডে' কিমানকৈ লাগিব পাৰ মাহ?
তুমি মোক মই মানে তোমাক দৰমহা চিষ্টেমত দি দিম।
অ', অ', অ' দৰমহা কিমান কে দিবা?
দৰমহা তোমাক বাৰ হেজাৰমান দি দিম।
তেতিয়া মই মানে চিলিঙি কণ্টেক্টটো এৰি দিম আৰু মানে সেইটোতে লাগিম।
অঁ।
পাৰিম ন?
পৰিবা পৰিবা।
অ পিছে মোক খবৰ জনাবাচোন
অ এনে মোৰ এই বিস্কুট ফেক্ট এতিয়া হৰি এনেুৱা কণ্টেক্ট লৰা আছে লাগি সোমাবা নেকি
মই নোসোমা মই আজি এইটো কণ্টেক্ট কৰিম মই এনেই পোৱালি দুটা তোমাক গোটাই দিব পাৰিম বাৰু তে
অঁ মইানে মোক মানুহঁতে কৈছিলে হেৰি হে মানে বিস্কুট ফে্টত পোৱ লাগিছিল যে
অ তুমি এ দিব পাৰিম বাৰু পোৱালি দুটা
অ
এনেই মই নকৰো মানে
অ তাকে বোলো তাকে বুলি ভাবিছো এই এইসৰ বিজনেছ কৰাতকৈ মানে
মই মানে ময়ো সৰু সুৰা বিজনেছ এটা কৰি আছোঁ তোমাক কওঁ আৰু মানে।
কোৱাচোন।
মই মানে জলকীয়া বিজনেচ এটা কৰি আছো।
জলকীয়া ভোটজলকীয়া নেকি?
ভোত জলকীয়া মানে বিহ জলকীয়া বুলি কওঁ আৰু আমাৰ ফালে।
অ'
উম কমেও তোমাৰ আশীজোপা গছ আছে মোৰ বীহ জলকীয়া।
অ'
তাৰে এজোপাৰ আৰু গছত ওলাই কমে চাৰি পাঁচ কেজি।
অ'
সেটো বিজনেচত মোৰ লাভ হয় মাহত ওলাই। ত্ৰিচ চল্লিছ হাজা টকা এটা
অ'
ময়েইটো সৰু সুৰা এটা বিজনেছ চলাই আছো বাড্ৰে কেক
অঁ
মেউতে
আচ্ছা
ও
এনে কাম কৰা এনেই পোৱালী চোৱালী বিলাক লাগিব নেকি তোমাৰ।
পোৱালি কেইটাৰামান লাগিছিলে মোৰ মানে ফাৰ্মত মানে অকলে নোৱাৰি আৰু।
আমাৰ ঘৰৰ ওচৰত কেইটামান আছে বাৰু তেও বাৰু দে মই সুধি পেলাই কম দিয়াচোন কাম কৰা পোৱালি।
অঁ অঁ অ ঠিক আছে।
চিঞৰি বাখৰি পৰা এইবিলাক কাম কৰিব যাব চাগে এইবিলাক পোৱালীয়ে।
অ'
অ' অ' কম দিয়া বাৰু মই।
অ 'অ' ঠিক আছে অ এইটো শুনাচোন হেৰি হে এই মানো মোৰ বিয়াখনো পাতো।
উম
তাকে বিয়াখনত।
অ' বিয়াখনও বুলি কওঁতে সময়ত পৰিলে হি কেটাৰিঙ লাগিব নেকি?
তুমি তুমি কেটাৰিঙৰ পাৰ্তিতো আছা নেকি।
উম,
অ 'এনে
তোমাক বা কেনেকুৱা লাগিব কেটাৰিং বুফেনী আকৌ চেটিংকে বিয়া বা
মই তোমাৰ বুফে কৰিম।
উ, বুেফে কৰিবা ন কিমান মান প মানে আটৈম হ'ব।
আইটেম তোমাৰ চল্লিছ পঞ্চাছটামানেই হ'বগৈ।
উম, মানে খুব বেছি তেৰটামান পোৱালি কাম ন?
এই তেৰটা বেছি লাগিব কফি চফি দিয়া কৰা।
অ', কফি চফি যদি এনেকুৱা ডাঙৰ হলে পাৰিম বাৰু কিন্তু পইচাটো অলপ বেছি হ'ব আৰু সেইটোৰ।
অ,
বাকী আমাৰ তুমি চব পাবা ৰান্ধনীলকে পাবা। গোটেটো ৰাখো মানে লাখৰ লাখৰ ওপৰত ৰাখো গ
হে, লাখ বেছি কৈছা মই আগতে কেটেঙক কণ্টেক্ট ৰাখিছিলোঁ গম পাইছোনে নাই?
অ, অ',
তুমি বেছি কৈ দিলা।
নহয় নহয় তোমাৰ মই মানে তোমাক কাৰিকৰৰ পৰা আদিৰ পৰা ধৰি চব দিম মানে। তোমাৰ মানে তোমাৰ মানে হেৰি বিজনেছো আহিব হে তোমাৰ বিজনেচ তোমাৰ চৰি, হেৰি মানে তোমাৰ বাচন বৰ্তন চব আহিব মানে।
অ, মানে ষাঠি হোজাৰানত ষাঠি হেজাৰ মানত পৰি পাৰ পাৰিলে ল'লোঁ হয় তোমাক।
তোমাৰ মানে কেটেংটো তুমি এদিন বুলি ভাবি আছে এদিনৰ নহয় মানে তোমাৰ জোৰৰু ন পৰা থাকিব মানে চাৰিদিনৰ কেটেং। আমাৰ সেইটো কাৰণে লাখৰ আছোঁ মানে এদিনৰ নহয় ৰাতিৰ নহয় এইটো
আচ্ছা আচ্ছা।
আমাৰ চাৰিদিন কাৰিকৰৰ ভাড়া আপুনি ভাবকচোন এদিনতে যদি, এটা যদি কেনে কেটেঙৰ পোৱালিয়ে সাতশ টকাকে লয়,
অ,
চাৰি সাত আঠাইশশ টকা এটাকে দিব লাগিব ভাবিছোৱা চাৰিদিন আাকত জোৰোণ সি দিনে ৰাতিয়ে কাম কৰিব থাকি লৈ।
সেইটো তোমাৰ
চব্জি কোটা মানুহ আহিব।
উম,
আকৌ বাচন বৰ্তনৰ খৰচ তুমি এনেই এইবাক হিচাপতটো কৰি চাবা।
নহয় বা নহয় বাচ বেলেগ বেলেগ কেটেং লগালো ষাঠি হোজাৰ বিশ হোজাৰ পঞ্চল্লিশ হাজাৰ তেনেকে তোমাৰ লাখৰ ওপৰতে যাবগৈ।
উম।
সেইটো কাৰণে কথাটো এবাক ভাবি চাবা।
ঠিক আছে বাৰু দে মই তাক কম বাৰু দে।
উম, আৰু বিয়াৰ কেমেৰাটো মানে যদি লাগে ল'ব পাৰিবা।
অ, এই মোৰ কেমেৰা চিনাকি আছে বাৰু দে তোমাৰতো নাল নহ'লেও হ'ব।
অ, হয় নেকি?
উম, ম
উম, উম, উম। বাৰু, মোৰ মানে নিজৰে কেমেৰা মানে কিবা কম বেচ কৰি ল'লো হয় লোৱা হ'লে।
অ, মই চাই লওঁ ৰখাচোন মানে সিও তাৰ লগতো মানে পইচা কথা পতা নাই মই এতিয়ালৈকে।
উম, উম,
তাৰ লগতো তোমাক পইচ কথা পাতি ল সি যদি বেছিকৈ কয় তেতিয়া তোমাক কৈ দিম আৰু
অ অ হ'ব বাৰু
অ
উম
সে আ বাকী কোৱা
তাকে হ'ব বাৰু
মমে কম দিয়া ন
অ ক'ব পাৰিবা ক'ব পাৰিবা নিশ্চয়
ঠিক আছে দিয়া ন হ'ব
অ ৰাখিছ নেকি অ, অ, অ, হ'ব। অ, অ, অ, হ'ব বাৰু, হ'ব।